হেল্ল'।
অ সুমিতা।
অচ অ কি কৰিছা?
আছো আছো, তুমি?
মই এয়া আলহী আহিছিলে। এইমাত্ৰ গ'ল ৰবা তাকে আগবঢ়াই থৈ আহিলোঁ।
অ কিবা মাতি বিয়া মাতিবলৈ আহিছিল নে কি? এনে এনে খবৰ লবলৈ আহিছিলে?
এনেই ফুৰিব আহিছিলে, আজিকালিটো আৰু সেইবোৰ প্ৰচলন নাই আলহী চালহী ন।
হয় দিয়া ভাল লাগিছে।
আগৰ আগতে আমি মানুহৰ ওচৰে পাজৰে ঘৰত চাহ খাবলৈ যে গধূলি ফুৰিবলৈ গৈছিলোঁ এনেই।
অ হৈছিল আৰু যে ফোন নকৰাকে যে আহি যায় যে ক এটা মানে। সেই সেইটোৱে বেলেগ আৰু অনুভৱটোৱেই বেলেগ।
আাছিলে ফোন টোন নাছিলে, টেলিফোন নাছিলে তোমাৰ মোবাইল একো নাছিলে। আহ একো খবৰ নিদিয়াকে খা খবৰ নিদিয়াকে।
অ উম কিমান ভাল লগা আছিলে, আৰু আহ আহিলে লুচি ভাজি আৰু।
লুচি ভাজি। লুচি ভাজি এটা মিঠাই, তেতিয়া আৰু আমাৰো ভাল লাগে মাহঁত তে বনাই তেতিয়া আমিও খাব পাওঁ।
অ আমিও খাব পাওঁ অ হয় দিয়া, পোলাও চোলাওো চিষ্টেম আমাৰ অসমীয়াত নাছিলে ইমান মানে।
নাছিলে এতিয়াহে আৰু, অ সেই এদিন মই মোৰ লৰা তোৰ ল'ৰাৰ মোৰ ল'ৰাৰ মাক বিলাকক মাতিছিলো। চাগে তাকো অ অ ক'ত ত আৰু আজিকালিৰ বাচ্ছাই লুচি ভাজি খাব, এয়া পোলাও আৰু মাংস বনাইছোঁ। তেনেকে কেনেকে খাব ভাল পাইছে।
আজিকালি মানে হেই হৈ গল উম তোমাৰ, খবৰ। দিবহে আহিব আৰু যোগাৰ কৰি থাকে। আগতে আহিলে পতককে তোমাৰ কিবা এটা বনাই দিলো মানে ভালো লাগে ধৰা মানে দৌৰা দৌৰি যদি। ভয়ো দৰা ভালো লাগে, আজিকালি বিনা খবৰ নিদিয়াকে আহিলে বেয়া হে পাবা মানুহে।
বেয়াহে পাব একো যোগাৰ নাথাকে বা প্ৰিপেয়াৰ হৈ নাথাকে, ত' সেইকাৰণে মানে অলপ মানে আৰু আজিকালি মানুহৰ এ মিছা নকওঁ মানুহৰ ব্যস্ততা ইমান হৈছে। জীৱনত যে নিজৰ কাৰণে অলপ আহৰি নাপায় সময় নাপায়। তেনেস্থলত মানুহ এজন অহাৰ লগে লগে, আপ্যায়ন কৰিবই লাগিব। হয়নে নহয় কোৱা নিজৰে হওক বা সম্পৰ্কীয়ই হওক। ত' মানুহৰ গাত সেইখিনি শক্তিয়ে নাথাকে। আজিকালি অফিচ আগতে আমাৰ মাহঁতেতো অফিচ কৰা নাছিলে ঘৰত। ঘৰ তে আছিলে ত আমাৰ জা জোগাৰ ধৰা চুৰ পঠোৱা। স্কুলৰ পৰা আনা নিয়া। আলহী সোধা সেৱা শুশ্ৰূষা কৰা, বা আইতাহতো আহে। থকাকে আমাত।
থকাত অ অ অ আৰু, এই। এইটোতো তুমি ধৰা অকমান সময়ৰ কাৰণে আগতে ধৰা আমি মামাৰ ঘৰ পেহীৰ ঘৰ কিমান। গৈছিলোঁ ন।
গৰমৰ বন্ধৰ মা । ঘৰত নাথাকোঁ, মাৰ মামাহঁতৰ ঘৰত থাকো।
অ আৰু কি আমি সৰু থাকিলেও, অ মাহত। মানে বিশ্বাস কৰি পঠিয়াই দিয়ে আৰু পেহীৰ ঘৰ মাহীৰ ঘৰ হয় নে নহয়। এতিয়া- টো আমিয়ে নোৱাৰিম চাগে পঠাই দিবলৈ মাক দেউতা নোহোৱাকে-
এতিয়া এতিয়া ভাবাচোন তুমি এতিয়া আমি এবাৰ- আমাৰ ঘৰৰ আমি বিয়া হৈ যোৱাৰ পিছত ঘৰত আমি কিমান বাৰ ফোন কৰোঁ দিনটোত দুবাৰ- তিনিবাৰ ফোন কৰো খবৰ লওঁ। আগতে সেই এমাহ মান- তেনেক থাকো ফোন চোনটো নাছিলে পিচিওত গৈহে ফোন কৰিব লাগে ধৰা। হয় নে পিছিওত গৈ পেলাই ফোন কৰিব লাগে তাকো সদায় ক'ত দুই টকা দি ফোন- পাম হয়নে।
উম আৰু যোনদিনাখন আহিম আৰু মানে ধৰা- খবৰ তবৰটো দিয়াতো চিষ্টেম নাই আৰু- আহি ওলাম এদিন আৰু মানে উম উম আমি-
কোনো মানে চিন্তা ভাৱনা একোৱেই নাই সেই সময়ত।
অঁ অঁ আমাৰো এই মোৰ পেহী এজনীৰ ঘৰ ছয়গাঁওৰ ফালে হা- আমি মানে খুব ভাল পাইছিলো- তাত গৈ পেলাই। গৈ কিমান দিন কিমান দিন থাকো এক- মাহ এ পোন্ধৰ দিন এনেকে থাকো মানে সিহঁতৰ ঘৰত গৈ।
অঁ অঁ। বৰ ভাল লাগে মইও থাকিছো বহুত থাকিছো সৰুতে। কিন্তু এতিয়া কি হয় মোৰ- সম্পৰ্কীয় মাহীৰ ল'ৰা মাহীৰ ছোৱালী- চব বিলাক কামে কাজে ব্যস্ত হৈ গ'ল এতিয়া তাৰমানে কি হয় ফোন- কৰিবলৈও সময় নাপাওঁ ফোন কৰি যে এটা খবৰ লম। আগতে যেতিয়া- কামত বা বিয়া বাৰু নহৈছিলো একেটা ঘৰতে গোটেই কেইটা লগ- হৈ মানে এসপ্তাহত তিনিবাৰ চাৰিবাৰকে আমি- আড্ডা মাৰিমেই গোটেইবোৰ লগ লাগি। কি এটা ভাল পৰিৱেশ।
উম উম উম।
কাজে বিয়া বাৰু হ'ল নিজৰ-
তোমাৰ এইবিলাক হোৱাটচাপ- চোৱাটআপ হোৱাৰ পৰা ফোনটোও কমিছে।
ফোন-
হয়নে আগতে যে জন্মদিনত মানুহে ফোন কৰে আজি- কালি ফোনটো নাই এটা মেছেজ-
মেছেজ-
চাম বেয়া লাগে কেতিয়াবা মানে মোৰ মানে।
সচাকে ফোন কৰিলে যিটো এটা- তাকে হয়নে আজি তুমি ফোন কৰিছা ইমান ভাল লাগিছে এতিয়া ধৰা মেছেজ এটা কৰি দিলে ভালোঁ-
অঁ ভাল লগে তাকে মেছেজতনো কিমান কথা পাত - পাতিবা তাক সীমাবদ্ধতাৰ মাজত আমি কথা পাতিব লাগিব হয় নে নহয়।
তাতে তাতকৈ আৰু বেছিকে তুমি যদি লগ পাই পেলাই লগৰ ছোৱালীবোৰে কথা পাতিলোঁ। তেতিয়াটো আৰু ক'বই নালাগে।
ক'বই নালাগে অঁ আগতে তোমালোকে সেই নতুন বৰ্ষ- আহিলে এ কাৰ্ড দিছিলা নে সেয়া। গিটিং- কাৰ্ড যে অঁ আৰু গ্ৰিটিং কাৰ্ডবোৰ আঁহ - দিয়া হোৱাৰ পিছত যে মালা লগায় পেলাই আমি থৈ দিও।
থৈ দিও ৰুমৰ কৰ্ণাৰটো তেনেকে ওলমাই ওলমাই। তাকে নষ্ট্তালজিয়া এইবোৰ কথা ন।
অঁ অঁ হয়
তাকে আলহী আহিলে সেইকাৰণে ভাল লাগে মন চন। চব মানে চিন্তা ভাৱনা পাহৰি পেলাই অলপ আলহীৰ লগত ব্যস্ত হৈ থকা যায়।
উম হম হম হম আৰু আজিকালি ৰাতি থকাকৈ আলহী ক'ত আহে।
নাহে আজিকালি আগতেতো আহিছিলে হয়নে। এতিয়া আজিকালি ৰাতি থকাকে আলহী নাই বুলিয়ে কব পাৰা
উম কতে এটা আলহী ৰুমে লাগিছিলে
লাগিছিলে আৰু আমাৰ সম্পৰ্কীয় ভাই ভনীবিলাক আহিলেতো একেলগে ঢালাই দিওঁ হয়নে এ কি বাই মাটিতে বিচনা পাৰি ধুনীয়াকে শু একদম আড্ডা আৰু, আৰু তুমি হেৰি কোৱা আছিল তাতে ৰাতি যে দহটা বজাত শনিবাৰে ৰাতি নটা বজাৰ পৰা আহ আহ তোমাৰ এয়া ডি ডি ওৱানত তোমাৰ এয়া দিছিলে চিনেমা হিন্দী
অহঁ, শনিবাৰে শুক্ৰবাৰেও দিছিলে কিজানি অহঁ অহঁ
আমাৰ মাহী থকাকে আহিলে খুব চাওঁ।
অ আমাৰ দেওবাৰৰ ৰাতিপুৱাতো ৰংগিলে নাই গিলানা এটা কিবা প্ৰগ্ৰেমৰে আৰম্ভ হৈছিল দেওবাৰে নহঁ
অহঁ অহঁ হয় দিয়া আৰু চক্তি মান চোৱা আছিলোঁ।
আৰু আজিকালি চাবা আজিকালি মানুহে ডাঙৰ ডাঙৰ ঘৰবোৰ বনাইছে গেষ্ট হাউচ বনাইছে গেষ্ট ৰুম বনাইছে অ কিন্তু থকা মানুহ নাই।
তাকেইতো
আগতে আলহী আহিলে মা আমাৰ এইটো কেনেকুৱা উম মোৰ লগত। এজনী থাকিব অমুকৰ লগত এজনী ভাগ আৰু বিসাত আৰু আলহী বিলাকক বিচনা দি কিনে ঘৰৰ মানুহকেইটাৰ মানে মাটিতে যোৱা যায় আৰু মানে।
কিমান ভাল লাগিছিলে নহঁ সেই দিনবিলাক
ঘৰটো আগতে মানে ধৰা মানে পুৰণাতো আমি গুৱাহাটীত সৰুৰ পৰা থকা তহ মানে ইমান ৰুম চুম নাই ধৰা চাৰি পাঁচটা ৰুম সেনেকুৱা আৰু ধৰা মানে তেনেকুৱা এটা ড্ৰয়িং ৰুম অহঁ এটা ড্ৰয়িং ৰুম আৰু আমি থাকিবলৈ দুটা ৰুম সেনেকুৱা টাইপৰ দিয়া আৰু মানে অ অ অ তাত ইমান আলহী আহে জানানে তুমি মানে পঢ়িবলৈ দিগদাৰ কেতিয়াবা আৰু এদিন দুদিন নহয় মানে মাহী হত আহিলে মাহীৰ আকৌ সম্পৰ্কীয় মানুহবোৰ আহিলে সেনেকুৱা হৈ গ'ল মানে দিগদাৰো কেতিয়াবা মানে দিগদাৰিও পাওঁ ঘৰত ধৰা তেনেকে বস্তুও নাথাকে
পুথাও আহিলেও
দিব পাৰে আৰু হঠাৎ আহি ন সদায় যে হঠাৎ যে ঘৰত মাছ মাংস থাকিব সেনেকুৱাতো নহয় আৰু মানে
আজিৰ নিচিনা। যুগ নহয় নহয় যে অলপমান গ'লে পাম বস্তু আগতেটো বজাৰত যাব লগা আছিল চব। কিনিবলে। আজিহে তুমি আজি তোমাৰ খোজ কাঢ়ি অলপ দূৰ বাদ গ'লেই তুমি চব্জিৰ বজাৰ। পাবা। তাৰ পিছত মাংস মাছৰ দোকান পাবা আগতেতো বজাৰলৈকে যাব লগা আছিলে-। - তেনেকুৱা সেইকাৰণে আৰু। আলহী কিন্তু মানে আমিও এইটো চিচটেম মেইনটেইন কৰিব লাগে যে। ল'ৰা ছোৱালীক লৈ কাৰোবাৰ ঘৰত ফুৰিব গৈছো সেই মানে সেইটো ভাল লাগে।
উম উম সেইটো আচলতে আমাৰ কমি গৈছে আজিকালি মানুহৰ ঘৰত মানুহে। পাব নেকি আমি সেইটো ভাবোঁ। আৰু তোমাৰ হেই এ আহা তুমিও এখন হোটেললৈ আহা মইও আহিম তাতে লগ হ'ম দিয়া সেই। টো বেছি হৈছে আজিকালি।
জানানে আমাৰ কিন্তু অ কিছুমান কিছুমানে সেইটো কৰেই। সেটো হয় কিন্তু আমাৰ আমাৰ। যিখিনি মোৰ ল'ৰাটোৰ মাক আছে বা আমি কিন্তু। এইটো চিষ্টেম কৰি লৈছো যে আমি ঘৰত যাই গৈ পেলাই আড্ডা মাৰো চাহ একাপে। খাওঁ বা মোকে ৰাস্তাত লগ মাতি লৈ গল আহিবই লাগিব। আহাচোন আহা আহাচোন আহা চাহ একাপ খাই যাবা বহি পেলাই আধা ঘণ্টা। কথা পাতিলো সেই মানে মৰ।
উম বেলেগ বেলেগ বেলেগ সেইটো আৰু সৰু ল'ৰা ছোৱালী।
অ সিহঁতে ইমান ভাল পাই সৰু ল'ৰা ছোৱালী বিলাকে।
উম উম আৰু সিহঁতক লগ হ'ব দিবাচোন সিহঁতক নালাগে তুমি গেম জত লৈ যাব। নালাগে পাঁচটা ল'ৰা ছোৱালী মিলাই দিবা সিহঁতে খুব বেছি ফূৰ্তি পাব।
পাই ঠিকে কৈছা তুমি উম।
মই তুমি মই যিমানে নেখেলো কিয় কিন্তু তাৰ লগৰ। সমনীয়া এজনৰ লগত খেলিব দিব দিবা সেইটো ফূৰ্তি বেলেগ মানে। তোমাৰ ল'ৰাটোৰ খেলা লগ আছে নে কোনোবা ওচৰত।
অ আছে আছে খেলাৰ লগ আমাৰ তলত। তাৰমানে কি আমাৰ গোটেই যোনটো পথ আমাৰ পথটোৰ তাৰমানে আমাৰ এইন। অলপমান মানে মুকলি আমাৰ ঘৰৰ তলৰখিনি তো গোটেই গাল। ৰাস্তাৰ যিমান ল'ৰা ছোৱালী। আছে চব এইখিনিতে আহি খেলে সৰু সৰু ইয়াত মোৰ ল'ৰাটোতকৈ ডাঙৰ। কিন্তু সিও গৈ খেলে আৰু মই খেলিবলৈ দিওঁ।
খেলিবলৈ দিয় অ।
মোবাইল চোৱাতকে। তুমি ক্ৰিকেট খেলিলে ফুটবল খেলিলে লুকা। লুকা চুৰি যে অঁ লুকাচুৰি খেলে ধৰা ধৰি। খে পাৰ পানী খেলে তেনেকে মই খেলিব লাগ। দিওঁ আৰু ওপৰত চাদত গৈয়ো খেলোঁ।
উম উমম আমিও মানে ইয়াতে যোৱা এ য'ত থাকো ফ্লেট আৰু। উ তাতে তোমাৰ মানে। চোৱা চিতা কৰিবলে মানুহ এঘৰ আছে আৰু মানে তেওঁওলোকৰ ছোৱালীজনীৰ লগত মোৰ ছোৱালীজনীকো মই। খেলিবলৈ দিওঁ আৰু মানে।
অ খেলিব দিব লাগে আচলতে মানসিক বিকাশো হয় তোমাৰ। বাহিৰা যিমান খেলিবা খেলিব দিবা তে সিমান মানসিক বিকাশ। শু ল'ৰা ছোৱালীৰ।
অ অ আজি যহ'লে মোবাইল টিভিতে থাকিব তোমাৰ।
সেইটোৱে সেইটোৱে সেইটোৱে মোবাইলে টিপি থাকে।
সুস্থ মানুসিক আহ কৰে কৰে কৰে। এ মই নামাতো দেওবাৰৰ দিনতটো মই আৰু মুকলিকে এৰি দিও আৰু মানে খেল আৰু মানে ধৰা দচটা মানৰ পৰা খেলিব আৰু ধৰ মই একো মানে হেৰি নকৰো আমি বুজিব লাগিব এক্চুৱেলি সৰু ল'ৰা ছোৱালীক আমি মানুহৰ ঘৰলৈ নি নিও তেওঁলোকৰ কি বুজি পাব তেওঁলোকে নাজানিবই দেখো কাক কেনেকে ব্যৱহাৰ কৰিব লাগে?
ব্যবহাৰ কৰিব লাগে হয় হয় ঠিকে কৈছা
ঘৰত গৈহে দেখিব যে অ ইহঁতৰ ঘৰত এনেকুৱা ত আমিও আমাৰ ঘৰত এনেকুৱা কৰিব লাগিব হয় নে নহয় মানুহে লগ হলেহে হিজনে সিজনৰ পৰা শিকে
শিকে অ সঁচা কথা কৈছো সংস্কাৰ শিকে শিষ্টাচাৰ শিকে আজিকালিতো মানুহবিলাক চব মোবাইলতে ব্যস্ত হৈ থাকে মোবাইলটোৰ ভিতৰতে আবদ্ধ হৈ থাকে আমি ডাঙৰবোৰো মোবাইলতে আবদ্ধ হৈ থাকো।
অ অ অহ অ
এটা বাহিৰা ৰাজস্থানত যাবা চ হস্পিতেল বা যিকোনো জোগাত যাবা তুমি দেখিবা মোবাইলতে ব্যস্ত হৈ থকা দেখা যায়। এটা আনটো লগত কথা নাপাতে আমিহে যাচি যাচি হে কথা পাতো।
অ আমি ময়ো ময়ো জানে মই সুধো ক'ত ঘৰত। অ ক'ৰ পৰা আহিছে মই অকমান মেলে মানে পাতো আৰু মানে আৰু
মইতো কিমান এনেকে চিনাকি হৈ গৈছে মোৰ কিমান মানে বন্ধু বান্ধৱী বনাই লৈছো তেনেকে কৰি কৰি মানে কিছুমানৰ